ব্যস্ত আছা নেকি?
নাই- নাই ক।
কি কৰিছ
এনেই আছো তই
আছো এনে উ ভাত পানী খালি
নাই নাই খোৱা নাই
আচ্ছা নাই বোলো এ উম তোৰ এনে কিবা ৰেল যাত্ৰাৰ বিষয়ে কবি নেকি অলপ তই ক'বালৈ গৈছিলি যে তাৰে অলপ কিবা ৰেল যাত্ৰা
আম ক'বলৈ গ'লে যোৱা বছৰৰ গৰম বন্ধত মই মোৰ পৰিয়ালৰ লগত গুৱাহাটীলৈ গৈছিলোঁ ৰেল ৰেলেৰে
উম অ তেন্তে কত তোৰ মানে কিয় সেই যাত্ৰা মানে প্ৰিয় বুলি ভাব আৰু মানে অভিজ্ঞতা বোৰ কবিচোন তাৰে লগত মানে কেনেকৈ যাত্ৰা কৰিছিলি কি কত হা কেতিয়া কৰিছিলি সেই যাত্ৰাটো
কলোৱে মই সেই যাত্ৰাটো মই অম যোৱা বছৰ গৰম বন্ধত গৈছিলো পৰিয়ালৰ লগত গুৱাহাটীলৈ গৈছিলো আৰু ৰিয়েল যাত্ৰাৰ সিদ্ধান্তটো মানে তোৰ কেনেকুৱাকৈ হ'ল আ মানে ৰে'ল যাত্ৰাটো তোৰ আৰামদায়ক আৰু উপভোক্ত হয় লগতে খিৰিকীৰ বাহিৰৰ পৰা যিবোৰ দৃশ্যবোৰ দেখা পায় সেইবোৰ চাই বহুতেই বেছি ভাল লাগে সেইকাৰণে আমি ভাবিলো কি আমি এইবাৰ গ'লে ৰে'লেৰে যাম
উম ভাল অ যাত্ৰাৰ দিনা কিবা হৈছিল নে মানে কেনেকে কি হৈছিল কি কি হৈছিল মানে
আ আমি পুৱাই উঠিছিলো দেই আৰু সকলো বস্তু ু বু বোৰ লৈ ষ্টেশচনলৈ গৈছো ৰাতিপুৱা উ ঠাতে অলপ এনেকুৱা হৈছিল, মোৰ মানে ভাইটি নাই উঠিব নোৱাৰে। মই বোলো কি উঠিবই লাগিব আৰু তোৰ কেনেকুৱা হয় ক'ৰবালৈ যোৱাৰ আগত কিবা নহয় কিবা এটা যদি নঘটে তেতিয়াহ'লেতো এ সি টো উঠিব নোৱাৰা হ'ল। সি বোলে নাযায়, ৰাতিপুৱা উঠিব লাগে কাৰণে। মই বোলো কি তোক আজি ইয়াতেই এৰি থৈ গুচি যাম। আমি গুচি যাওঁগৈ। তাক তাৰপিছত মুখে-চুখে পানী-চানী মাৰি কিনে তাক উঠালোঁ কিবাকৈ। উঠাই কিনে তাৰপিছত আমি ষ্টেচনলৈ আহিলোঁ আৰু বস্তুবোৰ লৈ।
অ ষ্টেচনত পোৱাৰ পিছত কি দে মানে, কিবা কিবি দেখিলে নে কি কি দেখিলে নো তাতে?
ষ্টেচনত আ ক'বলৈ গ'লে বহুত মানুহ আছিল। কিছুমান টিকেট কিনি আছিল আৰু কিছুমান নিজৰ ৰে'লৰ বাবে অপেক্ষা কৰি আছিল। আৰু কিছুমান মানুহ তোৰ বস্তু বিক্ৰী কৰি আছিল। ৰাতিপুৱা চাহ হওঁক টেকেলি পিঠা হওঁক আমি খাইছিলোঁ। চাহৰ লগতে টেকেলি পি এয়া কি মজ্জা আছিল সেইটো খাবলৈ, মানে বহুতেই বেছি ভাল লাগিছিল। ৰাতিপুৱা ৰাতিপুৱাই চাহৰ লগত টেকেলি পিঠা আৰু তইতো জানোয় চাহৰ লগত টেকেলি পিঠাৰ জুত তিটো কেনেকুৱা হ'ব?
উম বহুত ধুনীয়া তাকে। আ ভালেই বাৰু ভাল খোৱাতো। ৰাতিপুৱা ৰাতিপুৱাটো আৰু ভাল লাগে সেইবোৰ খাই। আ ক'ব গ'লে অ ৰে'লখন সময়মতে অ আহিছিল নে?
আম ৰে'লখন সময়মতে আহিছিল কিন্তু দেই আমাৰখন। কিন্তু আমি যি খন যিখিনি ঠাইত বহি আছিলোঁ তাৰে কাষত দুজনমান মানুহ মানুহ আমাক কৈ আছিল সি সিহঁত তৰ বোলে ৰে'লখন চাৰিটা নে তোৰ পাঁচ বজাত অহা ট্ৰেইনখন নামা ন পালে আহি লেট মাৰিলে সিহঁতে ক'লে আৰু কি এনেকে এনেকুৱা কিয় হয় কিন্তু আমাৰ ীলখন একদম সময়ত আহি পাইছো সেইটো ভাল লাগিছে আৰু মই ভাবো কি সময়ৰ বস্তুবোৰ সময়তে আহি পাব লাগে সেই ৰেলখনো সময়তে আহি পাব লাগিছিল কিন্তু কিয় জনো আহি নাপালে কি বা হল
উম আহ কেতিয়াবা হয় বাৰু তেনেকুৱা কিছুমান ৰেলত আহ তোৰ এনে ৰেলত উঠাৰ পিছত কেনে লাগিছিল মানে তোৰ অনুভৱটো
খুবেই ভাল লাগিছিল যেতিয়া খিৰিকীৰ ওচৰত ওচৰত বহিছিলোঁ তেতিয়া মানে বাহিৰৰ দৃশ্যবোৰ দেখা পাই বহুতেই বেছি ভাল লাগিছে।
উম তই ৰেলৰ পৰা মা-
ৰেলৰ পৰা ম ৰেলৰ খিৰ ওচৰত বহিছা ন ত খিৰকিৰ ওচৰত বহি তাই ত বাহিৰত দৃশ্যবোৰ দেখা পাইছিলি আহ ত বাহিৰত তাই কি কি দেখা পাইছিলি মই বাহিৰত সেউজীয়া পথাৰ, নদী, গাঁও গছ গছনি আৰু সৰু সৰু পাহাৰ দেখিছিলোঁ যিবোৰ ইমানেই বেছি ধুনীয়া আছিল দেখিবলৈ ভাল লাগি গৈছিল মনটো মানে কিবা বেলেগ বিশেষ লাগি গৈছিল আৰু বস্তুবোৰ দেখা পায় আৰু ইমান ধুনীয়া আমাৰ ক'ব গ'লে প্ৰকৃ- তি সৌন্দৰ্যটো ইমানেই বেছি ধুনীয়া তোক মানে কেনেক মই বুজাই- কম তইয়ো যেতিয়া যাবি ৰে'লৰ যাত্ৰালৈ তেতিয়া তই গম পাবি তই কিন্তু ৰে'লত যদি তই যাৱওঁ তই কিন্তু খিৰিকীৰ কাষতে বহিবি তেতিয়া তই বস্তুবোৰ দেখা পাবি ভালকৈ। আৰু ইমানেই বেছি ধুনীয়া হয় বস্তুবোৰ ভাল লাগিব তোৰ দেখা পায়।
উম হয় বাৰু মানে দৃশ্যবোৰ নিচ্চেই মানে খুব ধুনীয়া মানে বহুত সেই ধুনীয়া নহয় নো
ইমানেই ধুনীয়া আছিল মাজে মাজে মই ফটো তুলিছিলোঁ আৰু সেইটোতো হয়েই বাৰু ফটোতো তোলা যাবই ইমান ধুনীয়া দৃশ্য তই যদি মানে ফটো নুঠ তেতিয়া হ'লে কি লাভ
সেইটোৱে আহ তহঁতৰ লগত যোনবোৰ সহজ সহযাত্ৰী সকল আছিল তেওঁলোক ভালে আছিল নে নে অলপ কিবা বেলেগ ধৰণৰ আছিল ভাল নে কেনেকুৱা আছিল
সিহঁত খুব বন্ধুত্বপূৰ্ব আছিল আমাৰ ওচৰত বহা এজন ককাইদেৱে বহু মজাৰ মজাৰ কথা কৈছে। আৰু ইমানেই বেছি ভাল এনেকুৱা লগাই নাছিল কি আমি ইজনে সিজনকে আমি চিনি নাপাওঁ এনেকুৱা লাগিছিল।
উম, আ তেওঁলোকৰ লগত কেনে ধৰণৰ কথা পাতি মানে কি কি কথা পাতি পাতি গৈছিলি?
আ ন তেওঁ নিজৰ ভ্ৰমণৰ অভিজ্ঞতাৰ কথা কৈছিল। আমি মন্দি কিন্তু শুনিছিলোঁ দেই। মানে তেওঁক কেনেকে যাত- যাত্ৰাবোৰ কৰিছিল। কেনেকৈ কি কৰিছিল ক'ৰ পৰা আহিছে কোনখন ঠাইত থাকে। থাকে কোনখিনিত থাকে গোটেইখিনি আমাক কথা কৈছিল আৰু এইবোৰ শুনি। বহুতেই বেছি ভাল লাগে।
উম, ভাল। ৰে'লত এনেই খোৱা বোৱাবোৰ কেনেকুৱা আছিল মানে ব্যৱস্থাবোৰ ভালেই আছিল নে বেয়া আছিল?
আম, বিভিন্ন। তোৰ বেপাৰী। আছিল তাত যিবোৰে চাহ কফি বিস্কুট। কুট টেকেলি পিঠা হওক বা যি হওক আৰু চাহৰ লগত যিখিনি বস্তু খাব পাৰি। গোটেইখিনি আছিল আৰু, আন খাদ্য বিক্র্ৰী কৰি আছিল।
উম। তই কি খাইছিলি নো?
মই চাহ আৰু চিঙৰা খাইছিলোঁ আৰু মোৰ ভাইত। দি ভণ্টি জিলাপি খাইছে। মোৰ মায়ে কফি খালে লগতে। কফিৰ লগত বিস্কুট খালে আৰু মোৰ দেউ। দেউতায়ো চাহ খালে। মই মইও দেউতাই এটাই খাইছিলোঁ। চাহ আৰু টেকেলি। পিঠা। আৰু মোৰ ভাইটি ভণ্টিয়েতো জি জিলাপি খালে। কি যে ভাল পায়? সেই জিলাপি খাই। মইও ভাল পাওঁ কিন্তু, সেইটো মানে এনেকুৱা সময় নাছিল কি। জিলাপী খোৱা সিহঁতৰ বা কিয় ভাল লাগে সিহঁতেহে জানে আৰু। স
তহতৰ যাত্ৰাৰ মাজে কিবা এনেই এনেকুৱা কিবা মানে ধেম ধেমালি নিচিনা কিবা মজাৰ ঘটনা কিবা ঘটিছিল নে?
উম্ ঘটিছিল। এনেকুৱা আৰু হ'ব পাৰেনে তই ক'বালে যাব। বি এনেকুৱা বিশেষ ঠাইলে এবাৰ। ক'ৰবালে গ'লে কিবা মজাৰ ঘট ঘটনা মানে নঘটিব। এজন সৰু ল'ৰা আছিল ৰে'ল খন চলিবলৈ আৰম্ভ কৰাৰ লগে লগে সি খুবেই আনন্দ পাইছিল, হাত চাপৰি মাৰিছিল তাকেই দেখি আমি সকলোৱে হাঁহিছিলো। আমি ৰে'লত যিখিনি আছিলো তাৰ কাষত বহি, আমি সকলোৱে দেখি হাঁহিছিলো। তাৰ চাগে এইটো প্ৰথম যাত ত্রা আছিল ৰেলত, সেইকাৰণে সি মানে বহুতে বেছি হাঁহিছিলে আৰু বহুতে বেছি আনন্দ পাইছিল। যেতিয়া ৰে'লখন চলিবলৈ আৰম্ভ কৰিলে এনেকুৱা হয়য়ে দেচোন। যাৰ য'ত প্ৰথম যাত্ৰা, প্ৰথম অভিজ্ঞতা। সেইখিনি টাইমত সেইখিনি সময়ত, বহুতে বেছি ভাল লাগে বহুতে বেছি এনেকুৱা হৈ থাকে কি কেতিয়া ৰেলখন চল চলিব কেতিয়া যাবলৈ। সি আৰু চাগে সেইখিনি সময়ত তেনেকুৱাই আছিল সেইকাৰণে সি ইমান বেছি ভাল পাইছিল আৰু বহুত বেছি আনন্দ লাভ কৰিছিল।
উম, এইটো বহুত
এইটো বহুত মানে ক'ব গ'লে বহুত মৰম লগাই আছে কথাটো মানে। উম একেবাৰে দেই, এতিয়াও মোৰ মনত আছে আৰু এতিয়াও মোৰ মনত পৰে সেই কথাটো।
উম তহঁতৰ এনে যাত্ৰাটো কিমান উ সময় মানে ঘন্টা আছিল, কিমান ঘন্টাৰ আছিল?
প্ৰায়তোৰ ছঘণ্টা আছিল, তোৰ ছঘণ্টা আছিল যাত্ৰাটো। যাত্ৰাটোৰ তোৰ এনে দীঘলীয়া যেন লাগা নাছিল নে মানে? নাই নাই নাই। যিবোৰ তই দৃশ্য মই দেখিছোঁ, উপভোগ আৰু ফটো তোলা সময় পাৰ হৈ গ'ল। মানে যিখিনি বস্তু দেখিছোঁ, যিখিনি বস্তুৰ ফটো লৈছোঁ যিখিনি যেনেকুৱা যেনেকুৱা মানুহ আছিল কেনেকে সময়বোৰ পাৰ হৈ গ'ল মই গমেই গমকেই নাপালো। সেইবোৰ দেখি কিনে ভাল লাগে লাগিছিল, আৰু দীঘলীয়া যেন লাগা নাছিল যাত্ৰাত
উম, আম তই উ যেতিয়া গম পাইছিলি যে মই এতিয়া পাম আৰু মানে গুৱাহাটী পোৱাৰ সময়টোৰ কেনেকুৱা লাগিছিল মানে, কেনে অনুভৱ হৈ আছিল মনটোত?
খুবেই ভাল লাগিছিল। নতুন এটা ঠাইডখৰ, বহুত বেছি আগ্ৰহেৰে পাইছিলোঁ, আৰু বহুতেই বেছি ভাল লাগিছিল কাৰণ কিয় আমি প্ৰথমবাৰ গুৱাহাটীলে যাই আছিলোঁ। সেইকাৰণে বহুতেই দেখি ভাল লাগিছিল।
উম, অ তাৰে ষ্টে তাত, নামি কি কৰিলি তাত?
প্ৰথমে লাগে লৈ বাহিৰলৈ আহিলোঁ, তাৰপিছত আমি তাৰ পৰা, গালোঁ আৰু য'ত আমি যাব লগা আছিল। সেইটো ষ্টাৰ স্থানলৈ আমি ক'লোঁ
অ এই যাত্ৰাত
এই যাত্ৰা তোৰ মানে আটাইতকৈ কোনটো মানে অ বেছিকে ভাল লাগিল আৰু কোনখিনি বস্তু ক'বলৈ গ'লে মই তোক কৈছোৱৱেই বাৰে বাৰে মই তোক এইটো এটা কথাই কৈ আছোঁ তয়ো চাগে মানে ভাবি যগি এইটোৱেই হ'ব চাগে খিৰিকীৰ বাহিৰৰ পৰা যিখিনি বস্তু মই দেখিছোঁ প্ৰকৃতিৰ দৃশ্য সেইখিনি মই উপভোগ যে কৰিছোঁ সেইটোৱে মোৰ আটাইতকৈ ভাল লগা অংশ আছে ৰেল যাত্ৰা মানে মোৰ এনেকুৱা আছিল কি মোৰ মানে ঘৰ পৰাই মই ভাবি গৈছিলোঁ কি মই তাতেই বহিম খিকীৰ কাষতেই বহি আৰু সেইটোৱে মোৰ আটাইতকৈ ভাল লগা অংশ আছিল খিকিৰ কাষত বহি গোেই গোটেইবোৰ প্ৰকৃতিক দৃশ্যবোৰ একদম উপভোগ কৰাটোৱে
উম ঠিকে আছে দে দে ভাল লাগিল তোৰ ৰেল যাত্ৰাৰ কথা শুনি
উম উম তইোও কেতিয়াবা যাবি তই কেতিয়াবা উপ উপভোগ কৰিবি